অ'।
অ, বনো অ'।
ঐ ভাত খালি নেকি।
নাই, নাই ভাত কিবা বনাইহে আছি ৰহ।
হয় নেকি।
অ'।
কি বনাইছো?
কিবা বনাই আছে গম নাপাও দেই।
এই গৰমত টেঙা-চেঙা বনাব দি মাছেদি যি গৰম পছে।
গৰমটো বহুত বছঠাই কি গৰম বলা অৱস্থাটো এ নকমে।
সেইতোয়েই তেঙা চেঙা খাই ঠাকিব লগা হৈছে এতিয়া এই গৰমৰ লগত।
অ, টেঙা খালি মানে পেটটো ঠাণ্ডা পৰে আৰু।
অ', পেটটো ঠাণ্ডা পৰি যায়, এতিয়া ভাল লাগে আৰু।
অ', নেমু ছপৰ্ত তপত চাই দিলে বঢ়িয়া লাগে আৰু, ঠাণ্ডা পানী দি যদি নেমু চৰ্বত খাই দিওঁ এতিয়া।
অ', অ', সেনেকুৱা নেমু চৰ্বত নেমু ছপৰ্ত খাই থাকিবা বাৰু।
সেইতোয়ে,
জুতি খাই থাকব আপনালোকে, অ', মই খাওঁ নেমু চৰবত।
খাবা লাগে, মই সেইদিনা খালো ৰ বহুত দিন। মূৰত খাইছোঁ সেইদিনা ঠাণ্ডা মানে দি ফ্ৰিজৰ
অ' কেনে লাগছে।
ভালেই লাগে গৰম দিনত, বঢ়িয়া লাগি যায়। নেমু চৰবত।
হয় হয়।
অ'
ভাল লাগে, ভাল লাগে, নেমু চৰবত বেয়া নালগে।
এইটোৱে।
এট টেৰি গৰমৰ কেইদিন এইগিলা খাই পেট মানে ঠাণ্ডাত থাকিব লাগব। ত আৰু এটা টেঙা আছে ৰ, স কি কয় এইটো থৈ কাৰা টেঙা জিয়ে
অ'
সেইটো হওক, তাৰে পিছত তেতলি টেঙা এইবিলাক এই তাত বগৰীৰ গুড়া, এইবিলাক খাই কেনে থাকিব লাগিব।
এইবিলাক বহুত দিন খোৱাই নাই কি ক'ৰবি হ হাল লাগি গ'ল। তই খাই আছা নেকি বগৰী চগৰী।
অ', বগৰীৰ গুড়াতো খোৱা যায় মাজে মাজে।
অ'
ভাল লাগে, সেইটো হয়।
মই আগতে খাইছিলো, এইটোৰ খুজ ফুচকা বেপাৰী মখাই যে বেচে টিকলা টিকলা পেকেতত
অ' অ' বগৰীৰ গুড়াটো পানীৰ লগত মিক্স কৰি কিনে খাবা লাগে, মজা লাগে।
এই টিকলা টিকলা পেকেটত
উম্ আজিকালি নাই এই গিলা আজিকালি নিবিকে।
আজিকালি দেখা নাপাওতে পাপৰ হওঁক এক টিকলা টিকলা পাপৰ, ফিংগাৰ পাপৰ ফটো যে, তাৰপিছত বগৰী, তাৰপিছত কিবা কিবি আছিল জলফাই চলফাই বহুত কিবা কিবি আছিল।
উম্, এ ক'বাত ক'বাতহে পায়, গাঁও গাঁও বিলাকত এই গিলাখনত হে পায় আজিকালি।
অ', আজিকালি বহুত কমকে দেখা পায়, এই বোৰ বস্তু। মানে এইবোৰ বস্তু সেনেকে নাইকিয়া হৈ গৈছে, যেনকে আমাৰ জীৱ জন্তুৰ পৰা আৰু,
অ', চব নাইকিয়া হৈ যোৱা গৈছে।
অ', বিলুপ্ত হৈ গৈছে, এইবোৰ বস্তু, জীৱ জন্তুবোৰ।
উম্, উম্ সেইটোয়ে।
এ তোক জীৱ জন্তুৰ কথা, ক'লোৱে যেতিয়া এটা সোধো ৰ বস্তু এটা।
ক'
মানে তো ভূগোল আৰু বন্য প্ৰাণীৰ কথা সুধিম বুলি ভাবি আছিলোঁ। এইটো ভূগোল হৈছে পৃথিৱীৰ ভূমি ন। পানী, জলবায়ু, পৰ্বত নদী মৰুভূমি বনাঞ্চল এই বস্তুবোৰে মানে- মানে যিটো মাজৰ সম্পৰ্কৰ অধ্যয়ন আৰু সেইটোয়ে আৰু, আৰু তোৰ বন্যপ্ৰাণী
ত' হৈছে প্ৰাকৃতিক পৰিৱেশত বাস কৰা মানে সকলো জীৱ-জন্তু তেনেকুৱাতো চৰাই হওঁক সৰীসৃপ প্ৰাণী মাছ বহুত জীৱ-জন্তু আছে এইবোৰ আৰু
উম, উম
আৰু এই দুটা বস্তুৱে মানে যি দুটা বিষয় আৰু সেই দুটা মানে একেলগে বহুত জৰি়ত আৰু গভিৰ ভাৱে দুইটা বস্তু।
উম, উম।
আৰু তোৰ, তোৰ গগোলে নিৰ্ধাৰণ কৰে তাত কেনেধৰণৰ বনাছৰ উদ্ বণ্য প্ৰানী থাকিব ন হিমালয়ত থকা তোৰ জীৱ আৰু সাৰ মৰুভূমিত থকা জীৱ একে নহয়তো।
অ'।
এইটো জলবায়ু মাটি উচ্চতা আৰু পানীৰ উপলব্ধ তাৰ ওপৰত মানে জৈৱ বস্থিততাতটো নিৰ্ভৰ কৰে ন।
উম।
এনে তই ভূগোল মানে কি বুলি ভাবা।
ভূগোল মানে কি আৰু ভূগোল মানে জৈবিক নপৃথিৱীৰ যিটো ভৌতিক বৈশিষ্ট্য তাত জলবায়ু উ, পাহাৰ নদী সমভূমি সাগৰ বনাঞ্চল। আৰু মানে মানুহে মানে ধৰ সেই পৰিৱেশটোৰ সৈতে মানে কেনেকে খাপ খুৱাই মানে জীৱন, জীৱন যাপন কৰি আছে। জীৱন নিৰ্বাহ কৰি আছে তাৰ অধ্যয়ন কৰাটোকে মানে ভূগোল বুলি কয় আৰু মানে।
আৰু বন্যপাণীৰ বস্তুতটো কি?
বন্যপ্ৰাণী মানে তাৰ যিবিলাক প্ৰাকৃতিক বাসস্থানত মানুহে মান মানুহৰ যিবিলাক মানে পোহনীয়া নোহোৱাকৈ মানে বাঘ যিবিলাক যিবোৰ মানে জীৱ-জন্তু এনে বাস কৰি আছে বা চৰাই হওক খৰি চিপ পানীয়ে হওক মাছ হওক। আৰুা অন্যান্য জীৱ আছে সেইবিলাক যিবাক মানে বন্য প্ৰাণী বুলি কয় আৰু
এনে ভূগোল আৰু বন্যপ্ৰাণীৰ মাজত সম্পৰ্কটো কি?
ভূগোল আৰু বন্যপ্ৰাণীৰ মাজত সম্পৰ্ক মানে ধৰ জলবায়ু হওক উচ্চতা হওক, বনাঞ্চল হওক নদী হওক আৰু যিটো মাটিৰ ধৰণ এই মাটিৰ ধৰা মানে ধৰণ মানে নিৰ্ধাৰণ কৰে যে মানে কোন অঞ্চলত মানে কেনে ধৰণৰ জীৱ বাস কৰিব। সেয়ে মানে পথিৱী মান প্ৰতিটো অঞ্চল মানে বন্যাী বেলেগ, বেলেগ। কাৰণ ধৰ আমাৰ অসমতো উট এটা থাকিবা নৰে ন, উদ ততো ৰাজস্থানত গিলিয়ে দেখা হাবি বা ধৰ আমাৰ এ, অসমৰ যিবিলাক জীৱ-জন্তু আছে সেইবিলাকো এয়া ৰাজস্থানত দেখা নাপা না তাত বেলেগ ধৰ এই এই বিদদেশত গলে তই এতিয়া দেখা নাপানা ত' মানে সেই আৰু তাৰ মানে ধ মানে, মানে ঠাইটো আৰু মানে যিটো জলবায়ু হওক বা উষ্ণতা হওক বা মাটিৰ যিটো ধৰণ সেইটো, সেই বস্তুটোৱে মানে নিৰ্ধাৰণ কৰে তাৰানে কোনটো জাগাত মানে কেনেকুৱা ধৰণৰ প্ৰাণী মানে থাকিবা পাৰিব আৰু মানে
আচ্ছা এনে পৃথিৱীৰ প্ৰধান ভৌগোলিক অঞ্চলবোৰ কি, কি?
ভৌগলিক অঞ্চলপুৰ সেই পৰ্বত তাৰে পিছত সমভূমি, মালভূমি, মৰুভূমি বনাঞ্চল তাৰে পিছত তুন্দ্ৰা তাত নদী উপত্যকা্ সাগৰীয় উপকূল দ্বীপ অঞ্চল এইবিলাক মানে
অ, আৰু বনাঞ্চলটো ইমান গুৰুত্বপূৰ্ণ কিয়?
অ'। বনাঞ্চল গুৰুত্বপূৰ্ণ বুলিছে, বনাঞ্চলতে চব বন্যপ্ৰাণী বিলাক থাকে ন যিবিলাক আমি কুইভানৰু বা যিবিলাক ডাঙৰ, ডাঙৰ জীৱ-জন্তু থাকে। মানে ই, ধৰ এই বনাঞ্চলে আমাৰ ধৰ অক্সিজেন এটা উৎপন্ন কৰে তাৰ বৰষুণ হোৱাত সহায় কৰে বনাঞ্চলে তাৰেপিছত মাটিতটো সংৰক্ষণ কৰি থাকে। আৰু মানে জলবায়ুৰ যিটো ভাৰাসাম্য আছে সেইটো ৰক্ষা কৰে আৰু মানে বনা অঞ্চলে।
আচ্ছা আৰু জৈৱ বৈচিত্ৰ মানে কি?
অ' জৈৱ বৈচিত্ৰ্য মানে পৃথিৱীত যে যিটোৱে মানে সকলো ধৰণৰ উদ্ভিদ হওক। প্ৰাণী হওক কো জীৱ আৰু মানে সিহঁতৰ যিবিলাক বাসস্থান আছে সেই বাসস্থানৰ যিটো বৈচিত্ৰয় সেই বৈচিত্ৰটোকে মানে জয় বৈচিত্ৰ বুলি কোৱা হয় তাৰানে
এনে ভাৰতৰ ভূগোলটো ইমান বিশেষ কিয়
ভাৰতৰ ভূগোল বিশেষ কাৰণ ছাৰ ভাৰতৰ মানে ধৰ এ হিমালয় আছে তাত গংগা আছে তাত থাৰ মৰুভূমি আছে পশ্চিম আৰু পূব ঘাট আছে তাৰ দীঘল উপকুল অঞ্চল আছে তাৰপিছত দপ পুঞ্জ আছে তাত ঘন -ঘন -বনাঞ্চল বিলাক আছে আৰু ধৰ এই বৈচ বাবে মানে ভাৰত বহু প্ৰকাৰৰ মানে বন্যপ্ৰাণী দেখা পোৱা যায় আৰু
আচ্ছা আৰু অসমৰ ভূগোল বিশেষত্বটো কি
আচ্ছা অসমৰ মানে অসমৰ মাজেৰে যা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীতটো পাৰ হৈ গৈছে তাৰ পিছত অসমত বিশ সমভূমি দেখা পাবি পাহাৰ দেখা পাবি জলাশয় দেখাাবি তাৰ পিছত ডাঙৰ -ডাঙৰ- চাহ বাগিছা দেখা পাবি তাৰপিছত বনাঞ্চল আছে এই এই পৰিৱেশে মানে ধৰ বহু বন্যপ্ৰাণীৰ বাবে মানে উপযুক্ত এটা বাসস্থানৰ সৃষ্টি কৰিছে আৰু মানে
অ এনে অসমৰ অলপ বিশেষ মানে বিখ্যাত বন্যপাণীৰ কেইটামান নাম কচোন
অসমত চ ফাৰ্ষ্টতে আহিব এশিঙীয়া গড় আহব তাৰে পিছত এছিয়ান হাতী আছে বাঘ আছে বনৰীয়া মহ' আছে হুলুক আছে গিবন আছে তাত সোণালী লংগুৰ আছে তাত বিভিন্ন প্ৰজাতিৰ হৰিণ আছে চৰাই আছে আৰু বিভিন্ন প্ৰকাৰৰ মানে খৰ চ প্ৰাণী বিলাক মানে অসমত পোৱা যায় আৰু মানে
এনে জাতীয় উদ্যানৰ ভূমিকা তুটি
জাতীয় উদ্যান মানে জাতীয় উদ্যানত বন্যপ্ৰাণী আৰু বনাঞ্চল বিলাক মানে আইনগতাে সুৰক্ষা কৃত হৈ থাকে আৰুটো আৰু ইয়াত চিকা হওক বন ধ্বংস কৰা আৰু যিবিলাক অবৈধ কাৰ্যকলাপ থাকে সেইবিলাক মানে নিয়ন্ত্ৰণ কৰি ৰখা হয় মানে যাক তেওঁ উদ্যানবিলাকত
অ নে ভাৰতৰ অল বিখ্যাত জাতীয় উদ্্যান ন নাম ব'চ
কাজিৰঙা আছে- মানস আছে- জিমকৰ্বেেত আছে- ৰন্থমবোৰ আছে কানহা আছে পেৰিয়াৰ আছে বান্ধৱ আছে গীত আছে- সুন্দৰ বন আছে -এইবিলাক মানে বিখ্য্াত আৰু মানে
অ আৰু কাজিৰঙাখন কিয় বিখ্যাত এনে
কাজিৰঙা মানে বিখ্যাত কিয় কাজিৰঙাত মানে এশিঙীয়া যিটো গছ আছে সেই গড়ৰ মানে সৰ্ববৃহৎ বাসস্থা এনেকুৱা কাজিৰঙা হয় যিটো বস্তু মানে বেলেগত নাপায় এশিঙ আগৰটো তাৰপিছত ইয়াত ধৰ বাঘ দেখাাবি হাতী আছে বনৰীয়া মহ' আছে হৰিণ আছে আৰু বিভিন্ন শতাধিক প্ৰজাতিৰ মানে চৰাই দেখা পাব হা আৰু ই- উ- ইউনি ানে ৱৰ্ল্ড হেৰিটেজ চাইট হিাপে মে স্বীকৃতি পাইছে ত মে
আৰু মানৱ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষত্বটো কি
বজ মানস ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষত্ব মানে হ'ল মানস হৈছে মানে অসমৰ এখন মানে বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু মানে আৰু ইয়াত ধৰ বাঘ হাতীৰ তাৰপত গ'ল্ডেন লাংগ পিকমি হওক গড় আৰু মানে বহুত দুৰ্লভ প্ৰজা তিৰ মানে যিবা বাস কৰে আৰু মানে সেইকাৰণে ইয়াৰ মান স্বাস্থ্যৰ মানে বিশেষ আৰু অলপ
আচ্ছা। জলবায়ু পৰিৱৰ্তনে কি প্ৰভাৱ পেলাই বন্য প্রানীৰ ওপৰত
চা জলবায়ুৰ পৰিৱৰ্তন মানে চা যদি তাপমাত্ৰা বৃদ্ধি পায় বা খৰাং হয় বা পানী বনজুই আৰু তাৰপিছত যদি জীৱ জন্তুৰ বাসস্থান বিলাক ধ্বংস হৈ যায় ধ্বংস হোৱাৰ ফলত মানে বহুত যিবিলাক মানে বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু আছে সেইবিলাক বিপদাপন্ন হৈ পৰে বা ধ যদি সেই তেওঁ জীৱ জন্তু থকা ঠাই বিলাকত যদি বানপানী হৈ যায় তেতিয়া মানে তেওঁলোকে ধৰ অহম মানে যিবিলাক মানুহ থকা চাই ঠাই আছে সেইবিলাকলৈ মানে ওলাই আহে আৰু মানে সেনেকা আৰু মানে প্ৰব্লেম জলবায়ুটো যদি জলবায়ু ঠিকে থাকে তেতিয়া মানে ভালে থাকে আৰু
হম। এনে বিপদাপন্ন প্ৰজাতি কি?
বিপদাপন্ন মানে ধৰ যিবিলাক মানে জীৱ আছে সে সেই জীৱ বিলাক ধৰ বিলুপ্তিৰ আশংকাত আছে আৰু বা সিহঁতক স সেইবিলাকক মানে বিপদাপন্ন জা আ প্ৰজাতি বুলি কয় আৰু মানে ত সেইবিলাক মানে হেৰাই যোৱাৰ মানে আশংকাত বেছিয়ে আছে আৰু ধৰ তাৰ মেইন কাৰণ ধৰ বাসস্থান ধ্বংস হ'ব পাৰে বা চিকাৰ হ'ব পাৰে প্ৰদূষণ এইবিলাক মানে মেইন কাৰণ আৰু বিপদপন্ন জাতিৰ
এনে বন্য পাানী সংৰক্ষণটো কিয় প্ৰয়োজন?
বন্যপ্ৰাণী সংৰক্ষণ প্ৰয়োজন কাৰণ চা প্ৰতিটো জীৱ মানে পৰিবেশৰ মানে এটা ভাৰ সইো বজাই ৰাখা না। মানে তাতে ভাৰ সীমাটো বজাই ৰখাত এটা মানে ভূমিকা পালন কৰে আৰু ধৰ কোনো এটা প্ৰজাতিৰ। যদি নোহোৱা হৈ যায় তেতিয়াৰ মানে তাৰ খাদ্য শৃংখলটো ওপৰত মানে প্ৰভাৱ পৰব বা যিটো আমাৰ পৰিৱেশ আছে, সেই পৰিৱেশটোৰ ওপৰত মানে নেতিবাচক প্ৰভাৱ পৰব আৰু মানে।
ইক' টুৰিজম বস্তুটো কি?
ইক' টুৰিজম মানে ধৰ যিটো প্র প্ৰকৃতি আৰু বন্যপাণী আছে, বন্যপাণীটো যদি ক্ষ তি নকৰাকৈ মানে যিবিলাক মানে দায়িত্বশীল সেই আছে আৰু মানে। টুৰিষ্ট আছে, সেই টুৰিষ্ট। বিলাক মানে, যিটো এ মানে ধৰ বনাঞ্চলে হওক বা যিকোনো বস্তু মানে ভ্ৰমণ কৰে। সেই ভ্ৰমণ কৰাটোকে মানে ইক' টুৰিজম বুলি কয় আৰু মানে আৰু ইয়াৰ ফলত ধৰ যিটো স্থানীয় অৰ্থনীতি তি আছে সেইটো উন্নত হয় আৰু সংৰক্ষণ, সংৰক্ষণো হয়।
উম এনে কোনোবা সাধাৰণ নাগৰিকে কি কৰিবা পাৰে ইয়াত নো
আমি গছ ৰোপন কৰবা লাগব, প্লাষ্টিক ব্যবহাৰ কম কৰব লাগব, বন্য প্ৰাণী বিলাকো মানে আমি অবৈধা ব্যবসায়টো মানে বিৰোধিতা কৰবা লাগব নিয়ম বিলাক মানি চলবা লাগব।